অঁ শুনিছ?
অঁ' শুনিছো দে।
কি কৰি আছ? ভাত নাই খোৱা।
এ খাই বৈ বাহিৰতে বহি আছিলো খাই বৈ।
অঁ'
ভিতৰদালত গৰম বাহিৰত গৈ বহি আছিলো।
অঁ' বহুত গৰম পৰিছে ন আজি।
আজি কালি সচাকে গৰমতে থাকিব পৰা নাই।
অঁ' আজি বহুত গৰম একদম। থাকিব পৰা নাই ঘৰ ভিতৰত। অঁ' ভাত কি বনালি?
ভাতে এ মাছ আনিছিলে মাছে জাতিলাউৰে বনালো।
অঁ' জাতি লাও খায়ে আছ তহতে। উম' জাতিলাও খায়ে আছে জাতিলা ওলাই আছে ন আমাৰ এইফালে জাতিলাও মই দেখা নাই মই। খাই হবলা ন মই ইমান নাজা- নাখায় অঁ, এ ওলায়ে থাকে শেহতীয়া। শেহতিয়া জতি লাও হয়।
অঁ' শেহতীয়া এই খোৱাটো ভাল। এ পেটৰ কাৰণে সেইকাৰণে ঠাণ্ডা আৰু এতিয়া গৰমত নহ তাকে বনালো ৰঙালাও আছিলে ৰঙালাও নবনালো আও। গৰমত।
কোমৰা জালি খেতিও খাব পাৰি ন কোমোৱা জালি ভাল লাগে খায়।
কোমৰা জালিও আনে কেতিয়াবা।
অঁ' কোমোৱা কোমোৱা জালি সেতি মাছ খাই ভাল লাগে হয়।
ভাল লাগে আক মো।
উম' এই তাতে বোৱা কোমোৱাটো আৰু ভাল লাগে খাই।
অঁ' ডাঙৰটো।
এই যে দেৰবছ ডাঙৰ থৈ দিয়ে যে পিছত যে খাই। সেইটো হ যে মাছ সেইটো যে মাছৰ তৰকাৰী খাই ধুনীয়া লাগে।
ধুনীয়া লাগে আক, ময়ো ভাল পাওঁ সেটো দি।
উম' আমা এটা আছে আমাৰ লৰাই সেনা- এখন স্কুটিয়ে হেৰি ঠাইডাল ছিগিলে মই বোলো গেলি যাব এতিয়া এইটো কাটি পেলাব লাগিব বোলো খাবলৈ। এ এবছৰ হ'ল আৰু দেচোন।
বেয়া হৈ যাব তেনেকে হলে।
এ থাৰি ডাল ছিগি গ'ল যে এতিয়া বেয়া হব আও এনেই- একো বেয়া হোৱা নাছিল ও চাৰিটা ৰাখিছিলো চাৰিটা এ বে এয়া- এই আমাৰ ওচৰ খুৰা এটা ঘৰত সকাম পাতিছিলে তাতে ভুই হৈছিলে তাহাঁতৰ তাত দুটাত- দি দিলো আৰু দুটা আছিলে এটাৰ মাজতে আমাৰ ফাংচন হওঁতে কাটি খালো আৰু এটা এত- এতিয়া এটা আছে সেইটো ঠাইডাল ছিগি গ'ল ময় বোলো গেলি যাব খাই পেলাব লাগিব কাইলে কাটি পেলাই।
অঁ' অঁ' খাই পেলাবি নহ'লে গৰম পৰিছে ইমান বেয়াই হ'ব।
কাইলও মাছ অকণ আনি পেলাই বোলো বনাই খাব লাগিব। গতেটো- খাব নোৱাৰোঁ এটা ইমান ডাঙৰ মচ ছয়টা, বহুত ডাঙৰ মানে, গম পাইছ'। হেল্ল'। হেল্ল'।
শুনি আছোঁ, শুনিছ'?
অ', শুনি আছ' মাত বোল দিয়া নাই যে তই।
এ মোৰ মোবাইলটো মই মাত দিয়ে আছোঁ মানে হেৰি স্কিণখনত পোহৰটো নাইকিয়া হ'লে মানে নুশুনা হৈ যায়, মই শুনি থাকোঁ। আকৌ হেৰি কৰি দিছোঁ আপু চুই থাকিব লাগে মোবাইলটো।
অ', তই এই স্কিনখন বন্ধ হৈ গ'লে মানে চাই থাক'।
অ', স্কিলখন যদি বন্ধ হৈ যায় ন' মই মাত শুনি থাকোঁ, তহঁতে নুশুনো মানে সেনেকুৱা কম এতিয়া অহ, অন কৰিছোঁ মানে। চাই পেলাই তই নশুনা দেখো।
তাকে শুব হোৱা নাই, তহঁতৰটো শুব হ'লেই হ'বলা।
এহ, একোৱা নাই এনেই শুইয়ে যাম আজি মই দিনত শুই ল'লো যে। সেইকাৰণে হে
কম আছিলে মানে।
আজি মিস্তি অহা নাই, গা চা বেয়া লাগি আছিলে। অ', গাটো ভাল লাগি থাকা হয় নুশুলো হয়। বেলেগ কাম আছিলে দেৰু এই মোবাইল মোবাইলটো সেয়া কিবাখিনি কাম অলপ আছিলে সেয়া আশা ভাষা ই। ক'লো আজি থাক বোলো গা চা বেয়া মোবাইলো আশা আহিলো।
অ', ইমান গৰম।
এই বেয়াটো ময়ো পাওঁ কিন্তু উপায় নাই আকৌ গাটো বেয়া লাগি থাকিলেটো ক'ব লাগিবই। এ চকুকেইটা বিষাই আছিলে মানে চকু তকু কিবা হেৰি মাথা বিষণ দিনা। টেবলেট খাই, খাই শুই গ'লো যে তেতিয়াহে আৰাম পাইছোঁ মানে।
তই মাথা বিষৰ টেবলেট খায়ে থাক' মানে সদায়।
উম, মোৰ খাব লাগিবই নাখালে মই সহ্যই কৰিব নোৱাৰোঁ। সদায় নেখাওঁ আৰু বিষ হ'লে খাওঁ আৰু।
মূৰৰ বিষৰ টেবলেট খোৱা ভাল নহয় ইমান।
জানো এতিয়া কি হয় ঠিক নাই, মই একেবাৰে ইমান খাইছোঁ।
টেবলেট খোৱাতকে তেল এগলা লগে তেল হ'বগে থেপি থেপি লৈ ল'বি মূৰত।
উম, তেল গৰমত তেল ল'লেও কাম নিদিবচোন। চব কৰি চালো, চব কৰি চালো কেবে কামে নিদিয়ে। টেবলেটেও আগতে কাম দিয়া নাছিলে, এতিয়া তেওঁ টেবলেটটোৱে কাম দিয়া হৈছে। এ যি তি টেবলেট, এ চশমা লগতো কথা নাই, এইটো হেৰি মাথা বিষ বেলেগ মানে। চশমা দিছিলাই, পিন্ধিছিলোঁ, তাৰমানে হেৰি বেলেগ টেবলেটে কাপ নি কাম নিদিয়ে আকৌ বিষৰ, মোৰ এটা টেবলেট আছে। সেয়া পাঞ্জাৱত দিছিলে ফাৰ্মাচী ল'ৰা এটাই, সেইটো টেবলেট খালেহে মোৰ মানে কাম দিয়ে।
উম, তই ইমান বাহিৰত থাকিলি ভালকে ডক্টৰক দেখাব নোৱাৰিলি। কিহৰ কাৰণে হৈছে?
পুৰা চিটি স্কিন কৰাই আছোঁ এইটো প্ৰব্লেম মানে এনেকুৱাই মানে নিজে নিজে
কি মাইক'গেন নে কিবা এটা কয় যে।
অ মাইগ্ৰিন সেইটো যিমানে টকটক নেদেখুৱা একো হেৰি নহয় মানে
ভাল হয়তো উম ভাল হয় বহুত মানুহৰ ভাল হৈছে আকৌ।
এই ডক্টৰক দেখুৱালে ভাল নহয় খালি ব্যায়াম চায়াম কৰিব লাগিব। নিজে নিজে ভাল হয় পিছত মানে এদিন বয়সৰ অনুপাতে।
সেইটো বুম মাহ হেৰি বেমাৰ বোলে নেপালত নেপালত নে কি নেপ্ৰালয় নে নেপালৰ এই দাত বোলে দেখাব পায় ভাল হৈ যায় বোলে চোন।
অ নাজানো নহয় নেপালত?
অ নেপালত।
নেপালত তোন চকু দেখাই হেঁন হবলা এটা মাথা বিষ দেখাই জানো?
অ মাথা পিছ আমাৰ বৌ বৌ জানো হৈ থাককা নাই' সে বৌচোন নেপালও দেখাই আহিছে বোলে।
মাইগিন জনুদা
অ' আমাৰ জেঠাই জীয়েকৰ জীয়েক এজনীও হৈছে তাই এইটো আমাৰ কিন্তু ডক্টৰ নেপালত দেখুৱাই আহিছে, দেখুৱাই আহাপা বোলে বিষটো নাইকিয়া হ'ল তাই।
কি বেমাৰ সুধিবিচোন ক'ত দেখাই আছে মোকো কবি।
নেপালত দেখুৱাইছে বুলি কৈছিলে।
মাইকিন নে কি এটা চাইডে বিষ নে কি সেইটো কইবিচোন। ভ এটা চাইট হয়।
অ এটা চাইডে বিষ হয়।
অ মাই
অ তাইও এটা এটা চাইডৰ বিষ হয় এই নেপালত দেখাওঁতে তাই বোলে পালে ঔষধ দিলে তেতিয়াপা ভাল পালে বোলে এতিয়া নাইকি মাই এ ছমাহ নে কিমান কচ কৰিব লাগে বোলে।
আহ ক'ত দেখা আছিলে বা কি কথা সুধিব থাবিচোন বাৰু কেতিয়াবা হয়।
অ এ দেখতে ভাল হ'ল বোলে দেখুুৱা পাচপা নাই বিষটো বোলে এতিয়া হেৰি কৰাৱা নাই চশমাও দিলে।
অ মই ইমান বছৰছ এইটো বেমা
উ এই বেমাৰটো মায়ে সেইটো বেমাৰ বিলাক বহুত বেয়া ন মানুহৰ মাথা বিষায়ে থাকে।
বিষাই থাকিব বিষাই থাকিব তই একেবাৰে এ কথা কব মন নাযায়, লাইটো পোহৰত থাকিব মন নাযায়, এনি টাইম শুইয়ে থাকিব মন যাব, ক কাকো মাতিব মন নাযায়, কাৰো কথা শুনিব মন নাযায় মানে বহুত বেয়া মানে এইটো কাৰন হ'ব নালাগে মানে আৰু দেই এইটো বেমাহ।
এনেই কিন্তু এনেই মাথা বিষটো হলে ইমান হেৰি নাই তোৰ এইটো আকৌ সেইটো বেমাৰ আকৌ উ
এনেই সেইটো মাথা বিষৰ ওপত ভিক্স অকণ সানি ললে শুই দিলি ভাল হৈ যায় সেইটো মাথা বিষ। তাৰপা কোনোবা এখন এনে দবাই দিলে ভাল হৈ যায় সেই মাথা বিষটো। সটো মাথা বিষ বহুত বেলেগ টাইপৰ মানে মোৰ যে আগতে তিনি চাৰি দিনলৈ ভাত নাখাওঁ শুেয়ে থাকো শুেয়ে থাকো খু মানে ভাত-পানী পেটত নাযাই বমিয়ে হৈ থাকিব মোৰ বিষতে।
বিষত?
তেতিয়া তেওঁ অকমান ভালে পাইছে অ', বিষত। সেনেকুৱা আছিল আৰু এ অলপ দিনৰ পৰাতেওক পাইছো বহুত বিষ, কাৰেণ্টত তেনেকুৱা হয় জানো বৰ।
সেইটো গম পোৱা নাই। কিন্তু, এনে আমাৰ এই জেঠাই জীয়েকজনী বোলে ভাল হৈছে বুলি কোৱা শুনিছো, তাই জানো বমি-চমি হয় নেকী নাজানো বাৰু, এনে এটা চাইডে বিষ বুলি জানো মইও তাই।
অ', সুধি জেঠাই জীয়েক মানে হেৰি কৰ?
এই ধিঙৰ আমাৰ।
সুধি চাবিচোন, মায়ে বায়েক।
উম, দেউতা বাই, দেউতা বায়েকৰ জীয়েকৰ জীয়েকৰ। জেঠাই
ফোন কৰক, কথা পাত নেকি এতিয়াও?
অ', কথা পাতি থাকো, বৰদোৱাতে বিয়া হৈছে তাই। বৰদোৱাতে আছে, এতিয়া হেৰি কৰি আছে। নগাঁৱত মাছ, প্ৰফেচাৰণি কৰি আছে তাই।
অ'।
অ', বিয়া হ'ব, এই মৰিগাঁৱতে বিয়া হ'ব, এ আমাৰ বাহহঁতে চিনি পায়, বাহঁতৰ ঘৰলে আহি থাকে মাজে, মাজে।
তাই আহি থাকে।
উম, মৰিগাঁৱতে বিয়া হ'ব, মৰিগাঁৱতে ল'ৰা ঠিক হৈছে। ছোৱালীজনী।
অ'।
বেংকৰ কিবা কৰে, বেংকৰ, বেংকৰ কিবা কৰে বোলে বেংকৰ।
অ', অ', মৰিগাঁওতে থাক ভালে হ'ব দে মৰিগাঁওত।
উম, বেংকতে কৰে বোলে, বতৰ পৰিছে নে নাই এফালে এতিয়া?
এ নাই বতৰ-চতৰ নাই কাৰণেতো গৰম, তাত পৰিছে জানো?
এতিয়া পৰিছে কিন্তু, দপ-দপাই অ'।
আচৰিত কথা দেই, এইফালে একোৱেই হোৱা নাই, ৰ'দৰ, ৰ'দ ওলাবৰ কাৰণে আকাশখন ৰঙাহে হৈ আছে।
উম। আমাৰ আকৌ কালি, আকৌ আমাৰ গা আমাৰ ইয়াত বৰষুণ পোৱা নাই নগাঁও ফালে একে দপ দপাই বৰষুণ দিলে।
আমাৰ মৰিগাঁও পিনে নাইয়ে একো, কেনেকোৱা হৈছে যে একেখন এ দেশতে একেবাৰে যে, বিদেশত কোনোবা আছে। আমি ইয়াত আছো, তাত পৰিছে নাই ইয়াত পৰিছে নাই।
নগাঁৱত কালি দপাল পিতা বৰষুণ বোলে, বৰষুণ পৰিছে অ', তাকে ভাবিছো। ইয়াত খেতি কৰিব, গাঁৱলীয়া মানুহ খেতি কৰিব লাগে, গাঁৱত নক নগাঁও, মৰিগাঁও, নগাঁৱত পৰি আছে।
নগাঁৱত পৰিছে, সেইটোৱেইটোকিয় এনেকুৱা হৈছে জানো বৰষুণ
গাঁৱত খেতি কৰিব লাগে অ', গাঁৱত খেতি কৰিব লাগে কাৰণে, বৰষুণ গাঁৱত পৰিব লাগে।
অ'।
এ নগাঁত পৰি আছে কালি, দিনটো বোলে।
অ', দিনটো বৰষুণ ইয়াত, দিনটো টেং-টেঙীয়া ৰ'দ। অ'।
এই আমাৰ ওচৰ ছোৱালীজনী কলেজলৈ যায় নহয় নগাঁৱত, তাই বোলে গৈ পাই চে, বোলে আধা পা বোলে বৰষুণ বোলে, একেবাৰে পুৰা দপ-দপাই পৰি আছে বোলে।
অ', সিহঁতৰ তেতিয়াহ'লে ঠাণ্ডা, ঠাণ্ডা নগাওঁ খন কালি আৰু।
অ', তাৰপিছত আজি আকৌ আজি নাই বোলে। আজি পোৱা নাই বাও, কালি পৰিছে বোলে।
উম, আজি তহঁতৰ পিনে দিছা?
আমাৰ এতিয়া ৰাতি পৰিছে। এতিয়া পৰা এতিয়াহে পৰিছে, এনেই পৰা নাই নহয়।
এতিয়া পৰি আছে। অহ যে নহওক পইছে এতিয়া।
উম উম, হ'ব দে তই শুই থাক যা। মাথা বিষাই আছে।
দে হ'ব দে, অ অ, ভাত পানী খা।